হেল্ল'। অ মোৰ মাতটো আহিছেনে?
অ অ আহিছে তোমাৰ ভইচটো।
অ' কি কৰিছা?
মই এনেই মানে গৰম বহুত দি আছে ন তো অলপ এনে ৰাস্তাত খোজকাঢ়ি আছো তুমি।
অ মই এনেই বাহিৰত বহি আছো গৰম দিছে যে বহুত সেইকাৰণে মইয়ো বাহিৰতে। বহিছো বতাহ লবলে।
অ' হ' ঠিকে তোমালোকৰ তাতো বহুত গৰম দি আছে নেকি?
অ ৰাতি শুবলে নোৱাৰি ইমান গৰম।
অ' কথাটোটো তুমি ঠিকেই ক'লা আজিকালি মানে বহুত গৰ গৰম দি আছে এইকেইদিন। মানে সেইকাৰণে আজিকালি মানে টোপনি নহা হৈ গৈছে মানুহবোৰৰ। বহুতো সমস্যাৰ সৃষ্টি হৈ গৈছে, ইমান গৰমত মানুহ থাকিবই নোৱাৰে। বাকী তুমি ভাত-চাত খালা নে খোৱা নাই?
খাইছোঁ খাইছোঁ। তুমি খালানে?
অ' খালোঁ। কি বনাইছে আজি ঘৰত?
আমাৰ কোমোৰা আৰু সেইটোৰে মাছ বনাইছিলে।
কি কোৱা? মাছ তুমি বহুত খোৱা নেকি?
বহুত নহয় কিন্তু জানাই অসমীয়া ঘৰ আমাৰ মাছটো প্ৰিয় বুলি ক'ব পাৰি আৰু অকনমান।
অ' আচ্ছা মানে মাছটো মই বহুত ভাল পাওঁ খাই আজিকালি। মানে মাছ আৰু মোৰ দৈ যদি হয় আৰু মোক একো নালাগে।
অ'
মাছ, দৈ আৰু আচাৰ।
মই দৈ খাই বহুত ভাল পাওঁ, কিন্তু দৈ বেছিকৈ খালে আকৌ মানে চাম মানে চৰ্দিত টো বহি যায় বুলি ঘৰৰ মানুহে বেছিকৈ খাব নিদিয়ে মোক।
কথাটো ঠিকে ক'লা আমাকো ছেম, কিন্তু মই মানে দৈ টো মোৰ অতি বহুত প্ৰিয় হয় খাদ্যটো দৈ। ত মই ধৰি লোৱা দৈ খায়ে থাকো। মোক মানে মনে-মনে, লুকাই-লুকাই বহুত দৈ খাওঁ, মই একদিনত মানে ক'ব লাগে দহ বাতি, বিছ বাতি দৈ আ আগতে মই এনেকুৱা আছিলোঁ, ইমান দৈ খাইছিলোঁ। তাৰছত মোৰ বেমাৰ হৈছিল। বেমাৰ হোৱাৰ কাৰণে মই ঘৰৰ পৰা তাৰছতে দৈ খাবই নিদিয়ে। মনে - মনে মই খাব ব লগা হয় দৈ।
অ' মোৰো তেনেকুৱা হৈছিলে। আৰু মোৰ মানে বগৰী খাইছিলোঁ এবাৰ। সেই বগৰী খোৱাৰ পিছত তিছত বহুত বেয়াকে চৰ্দি জ্বৰ এনেকে উশাহ ল'ব নোৱাৰো উশাহ ঘূৰি নাহে তেনেকৈ হস্পিতালত এডমিট কৰাইছিলে তেতিয়া মোক মানে এইবোৰ বস্তু খাবলৈ মনা কৰি দিছিলে দৌ তাৰপিছত বগৰী আৰু বিজলুৱা বস্তু যিবোৰেৰে মানে অকনমান ঠাণ্ডা বেছি বুকুত বহি যাব পাৰে সেইবোৰ খাবলে মানে মান কৰি দিছিলে আৰু ডক্তৰে ত' মই কতনো মানিলো ইমান নামানো বাৰু এতিয়া
অ', সেইটোৱে মানে সেইটোয়ে কথা নিজৰ ম যিটো বস্তু খাই মানে ভাল লাগক ভাল পাওঁ আমি মানে যি ডক্টৰ ইঞ্জিনিয়াৰ ডক্টৰে হওক যোনে হওক ঘৰ মানু হক যিমানে কওক আমাৰ ম মানে দেখা বস্তুটো খাব লাগে, খাব নিজে, নিজে মন গুচি যাব সেকুৱা কোৱা হৈ যায় মানে পৰিস্থিতি ঠিকে কৈছ নে তোমাক মই বন্ধু
হয়, হয় ঠিকে কৈছা মোৰতো তেনেকুৱা কিমান হৈছে মোক দৈ খাব চাব যিমান মানা কৰিল মই আকৌ ঘূৰি পাকি দৈতে ধৰিতে হাতখন যায়
মানে সেইটোয়ে মানে যিদিনেুৱা উ মানে নিজৰ, নিজৰ এটা প্ৰিয় খাদ্য থাকে মানে সেইটো মানে যদি নিজৰ আগত দেখা পাওঁ য খাব লাগে নাখাকো আমি থাকিবই নোৱাৰো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈ যায়
তাকেই তুমি আৰু কি, কি খাই ভাল পোৱা?
মই দৈ তাৰপিছত আচাৰ মাছ তাৰপিছত মানে বেছিভাগ মানে ঘৰৰ বস্তুৱে খাওঁ মই বাহিৰা বস্তু ইমান মই ভাল নাপাওঁ খাই মানে হ ক'বলগীয়া ঘৰৰে ভাত চাত তাৰপিছতে ঘৰতে যি বস্তু বনাই মায় সেইবোৰে খাওঁ মই বেছিভাগ তুমি
মইও ইমান এটা বাহিৰা বস্তু খাই ভাল নাপাওঁ এই আজিকালি যে এনেকৈ ফাষ্ট ফুড খোৱা মানে এটা এটা প্ৰচলন হৈছে আৰু পিজ্জা বাৰ্গাৰ তাৰপিছতে বাহিৰত বাহিৰৰ যিবোৰ খোৱা সেইবোৰৰ প্ৰতি মানুহৰ বিশষকে নতুন চ মানে আকৰ্ষটো বেছি অকনমান কিন্তু মোৰ আকৌ উল মোক ঘৰৰ খানাটো হে লাগে মোক ঘৰত যিহেৰে নিদিলেও খাৰ খাৰলি মাছ বা যদি তেল নিমখ ভাতো দিয়ে মই সেইটোও মানে বেছি ভালকৈ খাম আৰু ভিৰৰ খোৱাতকৈ
অ', এনেকুৱা হলে ভালে মানে যিমান পাৰো আমি ঘৰৰে বস্তু খাব লাগে কাৰণ তুমি নিজেও জানা বাহিৰা বস্তু খালে মানে স্বাস্থ্যকৰ নহয়, আজিকালি এ ফুত কিবা- কিব দোকানত বহুত বনোৱা বস্তু যে আছে এইবোৰ বহুত মস চলা আৰু দেখা পাইছা নে ব তুমি মই নাজানো মানে যিবোৰ তুমি চোৱা নহয় এইবোৰ মানে বহুত স্বাস্থ্যকৰ বস্তু নহয় বহুত বেয়া মানে এইবোৰ খালে মানে শৰীৰতটো একদম মানে বেয়া হয়তো বেছিভাগ আমি যিমান পাৰো বাহিৰা বস্তু খোৱাতকে বা আ যদি আমি ঘৰৰ বস্তু খাওঁ, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আমাৰ মানে তেতিয়া শৰীৰটো ভালে হৈ থাকে
আৰু য আমি এইবিলাক বাহৰা বাহিৰা বস্তু আমি যে বহুত খাই দিওঁ, আমাৰ শৰীৰতটো একদম মান বোৰ দৰে ত তুমি কথাটো ঠিকে ক'লা আমি যিমান পাৰো ঘৰৰ বস্তু খা চেষ্টা কৰিব লাগীয়া বাহিৰৰ বস্তু ইমানত বাৰ আম কমাই দিব লাগে
অ', সেইটয়ে লগতে আজিকালি দেখিছা চাগে সৰু সৰু যিবোৰ মানে ল'ৰা ছোৱালী অ', বেছি বয়সো হোৱা নাই দহ বছৰ বাৰ বছৰ তেনেকুৱা বয়সৰ ল'ৰা ছোৱালীবোৰৰো ডায়বেটিজ হাৰ্টৰ প্ৰব্লেম তাৰপিছতে মানে বহু বেছি অহ ওজন বহুত বেছি বৃদ্ধি হৈছে। আৰু এইবোৰ বাহিৰৰ খোৱা বোৱা কৰাৰ কাৰণেই সেইটো এটা মানে আমি দেখিবলৈ
অ, কথাটোতো ঠিকেই ক'লা তুমি বিশেষকৈ।
সেইটো আৰু লগতে আজি আজিকালি সকলোৰে মানে কি ঘৰে-ঘৰে ক'বলৈ গ'লে ডায়বেটিছ বা এইবোৰৰ যি টো বেমাৰটো বেছি সেই এইটো এটা মূল কাৰণ আমাৰ লাইফষ্টাইল যিটো আমাৰ দৈনন্দিন জীৱ জীৱন সেই জীৱনৰ মানে কি অভ্যাসবোৰ বহুত বেয়া হৈ গৈছে। আমি বাহিৰৰ খানা বহুত বেছি খাওঁ আমি চলা ফিৰা কমকে কৰো আমি এক্সাইজ নকৰোঁ আমি টোপনি নামাৰোঁ সময়ত এইবোৰৰ কাৰণে আমাৰ মানে কি অ যিটো মানুহৰ যিটো স্বাস্থ্যয় সেইটো বহুত অৱনতি ঘটিছে
উম উম তুমি ঠিকে কলা মানে সেইটোৱে আমি মানে যিমান পাৰো মান পুষ্টি পুষ্টিকৰ বস্তুবোৰ খাব‌ লাগে এনেকা বাহিৰৰ বস্তু যেনে কোৱা যানা বহুতো মানে ক্ষতি কাৰক পদাৰ্থ যেনেকা বহুতো ক্ষতিকাৰক বস্তু দি আজিকালি বনাই ত সেইটো কাৰণে আমি যিমান পাৰো ঘৰৰে পুষ্টিকৰ খাদ্যবোৰ যেতিয়া আমি গ্ৰহণ কৰো আমাৰ শৰীৰৰ কাৰণে ভাল আমাৰ তেতিয়া স্বাস্থ্যটো ভালে থাকে আৰু মানে সেইটোৱে বেছিভাগ আমাৰ মানে ঘৰত বনোৱা বস্তুবোৰ আমাৰ মানে কৈ মানে বস্তু বোৰ বনাই মানে ভালকৈ বনাই মানে বাহিৰৰ বস্তু বস্তুবোৰ দেখা পাইছা বাচন তাচন নোধুৱে এনেই যি তেল আছে পুৰাণা দহ দিন পুৰণা তেল সেইটোতে সেই খাদ্যটো বনাই ত' এনেকুৱা হলেতো আৰু মানুহতো বেমাৰ হ'ব দেখাই পোৱা ত' সেইটো মানে ঠিক সেনেকুৱা ঘৰৰ খাদ্য খাব লাগে
ঠিকেই কৈছা
কিন্তু মই মানে মাজতে দুদিননৰ আগতে মই বাহিৰা বস্তু অলপ খালো মোৰ মানে গাটো একদম বেয়া হৈ গৈছে মই ডক্টৰক দেখালো ডক্টৰে কৈছে মানে বাহিৰা বস্তু যিমান পাৰে মই কম কমাই দিব দিছে মানে ঘৰৰ বস্তু খাব লাগে মোক এনেকুৱা ডক্টৰে মানে ক'লে ত সেইটো মানে মইয়ো আজিকালি বাহিৰা বস্তু অলপ কমাই দি লো খোৱা
অ বুজিছো ডক্টৰে আহ কি হোৱা বুলি কৈছিলে বেমাৰটো
বেমাৰটো মানে এই গেছ হৈছে আৰু কিবা জ্বৰ মোৰ জ্বৰ হৈ গৈছিল মানে কিবা কাহ-চাহ। একদম এই বাহিৰা বস্তু খোৱাৰ কাৰণে এনেকা মোৰ অৱস্থা হৈছিল বলে। ত মই এইটো মানে লাহেকৈ মানে তোমাকো ছেম কথাটো কলো তুমিও পাৰা যে অলপ বাহিৰা বস্তু খুৱা কমাই দিয়া ঘৰৰ বস্তুৱে বেছিভাগ গ্ৰহণ কৰে। তেতিয়াহ'লে তোমাৰ শৰীৰৰ কাৰণেও ভাল। বুজিলা তুমি কথাটো।
অ' মইতো এনেও নাখাওৱে বাৰু বাহিৰা বস্তু। মোৰ মানে আগৰ পৰাই সেইটো এটা নিজৰ। নিজৰ বাবে বান্ধি লোৱা নিয়ম বুলি ক'ব পাৰি যে মই সপ্তাহত যদি এদিন বান্ধি দিয়া বস্তু খাইছো আৰু মই আৰু মানে এদিনৰ ওপৰত দুদিন মই বাহিৰৰ বস্তু নাখাও। সপ্তাহত অকল এদিনে। যদিহে মোৰ মন গৈছে তোৰ তেতিয়াহে।
টো ঠিকেই মানে যদি সপ্তাহত যদি এদিন খাও, তেতিয়াহ'লে ইমান আমাৰ ক্ষতি নহয় মানে কিছুমান মানুহ আজিকালি দেখা পাইছা মানে সদায় বাহিৰত গ'লে মানে ফাৰ্ষ্ট ফুডে লাগিব চাওমিন, মম' ৰোল এইবোৰৰে বিশেষকৈ বাৰ পিজ্জা, এইবোৰ কিমান বিষাক্ত হয়। তেওঁলোকে নাজানে মানে। এতিয়া এইবোৰ মানে ভাল পাইছে খাই যেতিয়া ভৱিষ্যত সিহঁতে ডাঙৰ হৈ যাব। তেতিয়া সিহঁতে যেনিবা বেমাৰ হ'ব। সৰু স্বাস্থ্য যে হানি হ'ব। সেইবোৰ গম নাপায় খাই আছে সেইটোৱে মানে আমি এইবোৰ যদি নিয়মীয়া কয় যদি আমি মাহৰ সপ্তাহৰ মূৰত যদি এদিন অল অলপমান যদি খা খাই দিও, তেতিয়াহ'লে আমাৰ শৰীৰটো এইটো মানে ঠিক সেইটো মানে মানে কন্ট্ৰল কৰিব পাৰিব। ত সদায় সদায় যদি এনেকুৱা যে আমি উফ অ মানে বেয়া এনেকুৱা খাদ্য গ্ৰহ গ্ৰহণ কৰোতে আমাৰ শৰীৰটোৰ মানে বহুত হানিকাৰক হৈ যাব তুমি মানে সেইটোয়ে তুমিও পাৰা যদি সেনেকুৱা পাৰা যদি মানে তুমিও চেষ্টা কৰা মানে পাৰিলে মানে এই বাহিৰত এইবোৰ খোৱা বস্তু বন্ধই কৰি দিয়া শৰীৰৰ কাৰণে ভাল তোমাৰ স্বাস্থ্যৰ কাৰণে মই ভাল ভাবিম এনে কথাটো কলো তোমাক মই
আৰু তাৰে লগতে মানে কি আমাৰ কি হয় আমি যদি খাইছোও কেতিয়াবা তাৰ লগত যদি আমি ভাল পুষ্টিকৰ খাদ্য খাওঁ যেনে আমি আমাৰ ফল মূলবোৰ যদি খাওঁ বতৰৰ লগতে আমি শাক পাচলিবোৰ যদি ভালকৈ খাওঁ তেতিয়া হ'লে কি হয় আমি আমি যিটো বেয়া খালো বাহিৰ খাদ্য সেইটো আমাৰ মানে আ শৰীৰে লবলৈ অকণমান কমকৈ কষ্ট পায় যদি আমি অনবৰত তে বাহিৰা খাদ্য খাওঁ আৰু ঘৰৰ খাদ্যতোও আমি মানে কি অৱজ্ঞা কৰো তেতিয়াহ'লে আমাৰ কি হয় শৰীৰে বহুত কষ্ট পায় সেইবাবে যদিহে বাহিৰৰ খানা খাইছেও তথাপিও মানে ঘৰৰ খাদ্যটো ঘৰৰ বুলি নহয় যিটো ফল মূল বা যিখিনি পুষ্টিকৰ খাদ্য সেইখিনি খাবলে বহুত যত্ন কৰিব লাগে
অ অ তুমি কথাটো ঠিকে কলা মানে আমি এতিয়া মানে বেছিভাগ পা আমি আৰু চাবা তুমি আজিকালি মানে বাহিৰত মানে বজাৰত কিছুমান মানে ফল মূল আছে তোমাৰ জৰে পৰে নলবা আৰু যিবোৰ ফল মুল আনিবা ঘৰতে মানে ভালকে ধুই কেনে খাবা হা মানে আজিকালি দেখাই পাইছা খোৱা বস্তু বোৰ ষাৰ বহুত বহুতো সাৰ ব্যৱহাৰ কৰিছে গমে পোৱা তুমি বহুতো সাৰ দিয়ে ত সেটো মানে ফল মূলবোৰো আজিকালি মানে আমি সেউজীয়া শাক, পাচলিৰবোৰ আজিৰ ফল মূল সকলো খাদ্যত মানে আজিকালি অলপ বহুতো সাৰ দি পিনে এইবোৰ বনাই ন' ত' সেইটোকাৰণে মানে ইমানো সেইবোৰ ভাল নহয়, ত' এইবোৰ ঘৰত মানে গ, মানে ভালকে ধুই, চুই খাবা তেতিয়াল'লে এইবোৰ বহুত ভাল হ'ব মানে।
অ'
মানে তুমিও পাৰা তোমাৰ ঘৰত কথাটো তুমি ঘৰত ক'বা, আৰু তোমাৰ যিমান ৰিলেটিভ আছে বা তোমাৰ বন্ধু, বান্ধৱ আছ- বান্ধৱী আছে। সকলোকে কথাটো গম মানে আজিকালি মানে কি হৈছে জানা? সকলোতে মানে মিলাই দিয়ে কিবা মিহলা ই, দিয়ে বস্তুবোৰত ত' এইটো মানে, মানে, মানে তুমি নাজা- নাজানা, মই নাজানোঁ কথাটো তুমি নিউজ চোৱানে নোচোৱা? মই নিউজত পাইছোঁ মানে এনেকা বেলেগ আমাৰ অসমত নহয়, বেলেগত মানে এনেকুৱা বহুত মানে চবজি পাইছে, যি খোৱাৰ কাৰণে মানে মানুহৰ বেমাৰ মাৰ হৈছে।
অ', বুজিছোঁ আমাৰো মানে মোৰ দেউত তাই মোক এদিন কৈছিলে আৰু যে, পনীৰ পৰ্যন্ত মানে ন লি, বুলি এনেকুৱা বহু ৰাজ্যত মানে ভাৰতবৰ্ষৰ এনেকুৱা আ, খবৰ ও ওলাইছিল যে যিটো পনীৰ তেওঁলোকে বেচে, সেই পনীৰটো, পনীৰ নহয়, আচলতে এইটো অ', কিবা এটা বেলেগ বস্তুহে হয়, যিটো তেলেদি বনাই সেইটো বেচে প নিৰ বুলি, আৰু তেনেকৈ শাক পাচলি, ফল মূল সকলোতে ইঞ্জেক মায়ে সেইবাবে দেউতাই বহুত ভালকৈ বুজাইছিলে যে